ৎ
অ', হেল্ল' শুনা পাইছে ন আপুনি?
অ', মই শুনিছো দে।
নম-নমস্কাৰ জনালো আপোনাক।
অ', নমস্কাৰ।
ভাত খাৱ হ'ল আপোনাৰ?
অ', মোৰ হ'ল, আপোনাৰ?
উম, মোৰো হ'ল।
অ', ঠিকে আছে, কি খালে আপুনি?
মই আহ আজি কচু ফুলে দি মাছ খাইছো আৰু ন।
অ', ধুনিয়ীয়া।
আপুনি কওঁক কিহে দি খালাক?
মই খাইছো দালি আৰু কেৰেলা ভাজি।
থিকেদি খালোঁ আৰু।
আজি নিৰামিছ ন আপোনাৰ?
নিৰামিষ অঁ মই মানে অলপ মানে আগতে মানে ভাত খাইছোঁ হাঁ ইহঁতৰ পিছতহে মাছ মাছ আনিছিলে।
উম।
ইহঁতে মাছৰ লগত খাইছে মই আৰু নিৰামিষ হ'ল আৰু মোৰ।
আগতে বনাই লৈছে মানে।
অঁ।
এতিয়া আমি এ কি আলোচনা কৰিম আপনাৰ মতে?
এটা টপিক লৈ আলোচনা কৰিম। ইণ্টাৰনেটটো লৈ কথা পতিব পাৰিবও আমি। কি ভাবে আপুনি?
হয় মই কথা পাতিব পাৰিম ইণ্টাৰনেটক লৈ। এ নাই অ' ইণ্টাৰনেট কলিতটো আহ আমাৰ তাত আহা বেছি দেৰি হোৱা নাই ন?
হয়।
ইণ্টাৰনেট বুলি কোৱা বস্তুটো মানে আগতে আমি কম্পিউটাৰত ইউজ কৰা আছিল। অ' তাৰ পিছতে আমি অ' মোবাইলত ই ইউজ কৰা হ'ল ন। শুনা পাইছে ন আপুনি?
অ' মই শুনি আছোঁ।
অ' অলপ উচৰত থাকিকিনে কথা পাতক।
ওচৰতে আছোঁ মই।
উম, মানে অ' মাজে সময়ে খুনা নাপায় আৰু ন আপোনাৰতো।
অ' অ'।
অ' ইণ্টাৰনেটৰ কথা কৈ আছো ন আমি অ'। ইন্টাৰনেটৰ কথা কৈ আছো ইন্টাৰনেট বুলি কলে আগতে আমি অ' কম্পিউটাৰত অ', ইণ্টাৰনেটটো ব্যৱহাৰ কৰা আছিল। ইয়াৰ পিছত আমি অহ বহুত দেৰি পিছত বহুত দেৰি পিছতে মোবাইলত আনিছো আৰু ন ইণ্টাৰনেট। আজিকালিতো অ' মোবাইলত। তে ইণ্টাৰনেট চলিব পাৰে ন আমি মোবাইলত দি কিবা কিবি চাই থাকো আহ এইবিলাকও আমি ইন্টাৰনেট দ্বাৰাই হ হয় আৰু ন ইউটিউব গিলাও ইউটিউব। ফেচবুক কিছু চচিয়েল মিডিয়াৰ যিখিনি প্লেটফৰ্ম আছে। এইখিনি চব অহ ইণ্টাৰনেট ইণ্টাৰনেটৰ দ্বাৰায় আহা ন? আপুনি গম পায় ন এইগিলা?
অঁ গম পাওঁ।
আৰু আমি যে এতিয়া অহ কিছু কাম কৰি থাকো মানে অনলাইন অহ এডমিচন অনলাইন। অ' কি কয় এইটো অনলাইনৰ লগতে চব যিকোনো কাম কৰে ন আজিকালি। এইগিলা চব ইন্টাৰনেট দ্বাৰাই হোৱা ন অহ আৰু ইণ্টাৰনেট বুলি কলে আমি ভালতো ব্যৱহাৰ কৰিব পাৰে আৰু বেয়াতো ব্যৱহাৰ কৰিব পাৰে। কিন্তু ভাল বুলি কলি আহ আমি ইণ্টাৰনেট দাৰাইদি বহুত কাম কৰিব পাৰি আৰু ন কিছুমান অ'। আহ যোনটো জাগাত আমি যাব নোৱাৰো বা যোনটো জাগাত আমি আহ যাবলৈ বহুত খৰচা আছে। এইগিলা কাম আমি ইন্টাৰনেট দ্বাৰাইদি অ' কৰিব পাৰে আৰু আহ এতিয়া আপোনাৰ মতে অলপ কৈ দিয়ক।
অ' হয় আজিকালি মানে চব কামটো এতিয়া তাৰেই হৈ গৈছে। মানে অনলাইন হৈ গেছে ন' আজি চব কামটো ইণ্টাৰনেটটোও লা লাগিবই অনলাইন কাম কৰিলে, সেইটো আমি মানে ভালেই হৈছে সেইটো মই ভাবোঁ আৰু, আমি কামবিলাকতো বহুত সহজকৈ ইজিকৈ মানে কৰিব পাৰা হৈছে আ-আজিকালি। ইণ্টাৰনেট ইণ্টাৰনেটৰ যোগ হৈ গৈছে চবৰে, চবেই মোবাইল ইউজ কৰে ন'। ত' ইণ্টাৰনেটটো এতিয়া আমি পোৱা যায়। আৰু, মানে ইণ্টাৰনেট আহিছে আমি বহুত শিকিব পৰা হৈছে আৰু এতিয়া ঘৰত বহি বহি। অ' ইউটিউব ফ্ৰীহতে পাই যায় আৰু আমি যে ছচিয়েল মিডিয়া অ' কিবা কিবি ফেচবুক, ইনষ্টটাগ্ৰাম। টুইটাৰ যি ইউজ কৰোঁ আমি ইণ্টাৰনেটৰ দ্বাৰা ইউজ কৰা হয় ন'। ত' আমি এইফালে মানে বহুত মানে ঘৰত বহি বহি জানা হৈছে আৰু কি হৈছে কি হোৱা নাই। মানে ৱৰ্ল্ডৰ কি হৈছে কি হোৱা নাই বহুত ফাষ্ট হৈ গৈছে মানে ইণ্টাৰনেট আহি। সেইটোৱে ভাবোঁ আৰু, এতিয়া আপুনি কওঁক মানে ইণ্টাৰনেটটো কি মানে কি ভাবে আপুনি।
উম, মই।
মানে অহাটো ভাল হৈছে না আপুনি কিবা মানে বেয়া ছাইড
নাই এ, ইণ্টাৰনেট অহাৰ পৰাতো আমাৰ বহুত কাম ইজিলি হৈছে ন'। অ' বহুত কাম ইজি হৈছি। অ' কাৰণ এটা হৈছে কি বয়াটো ক'ব গ'লে এটা হৈছে কি অ'। কিছুমান অ' ল'ৰা ছোৱালী ল'ৰা ছোৱালীহঁতে ল'ৰা ছোৱালী আছে ন' ইণ্টাৰনেট মানে এ, ভাল কামত অ' ব্যৱহাৰ নকৰে আৰু ন' উম। বয়া কামত ব্যৱহাৰ কৰে বয়া কাম বুলি ক'লে এইটো যে গেম চেম খেলে ন' অ' গেম চেম খেলি মানে নিজৰ কামটো পাহৰি যায়। নিজৰ কামটো পাহৰি গেলি আৰু কি হ'ব। মানে যিহেতু ল'ৰা ছোৱালীৰ কাম সৰু সময়ত। ইহঁতৰ কাম হৈছে পঢ়া শুনা হয় নে নহয়।
হয়।
ইয়াতে পঢ়া শুনা বাদ দি যদি মোবাইলত অনলাইন গেম খেলি থাকে। এইটো কাৰণে মোৰ কাৰণে বয়া হৈছি আৰু বাকী আৰুতো আছে অন্য বয়া কাম আছে ইন্টাৰনেদি দ্বাৰা, কিন্তু মই অনলি এ-এ গেম খেলা কোৱা নাই আৰু ন' সেইটো আপুনিও বুজি পায়। আৰু অ' আগতে অলপ বেছি আছিল এতিয়া অলপ অলপমান কমলাক আৰু ন' মানুহকেইটাক। মানে ইণ্টাৰনেট ব্যৱহাৰ কৰাটো মানে বয়া কামত ব্যৱহাৰ কৰাতো অলপমান কমছি। কিয়নো আমি আজি ছ'চিয়েল মিডিয়াৰ দ্বাৰা দেখি পাই যে অ', অ' যিকোনো কাম যিকোনো কাম বা ভাল বয়া ভাল ভালো আহে বেয়াও আহে য যদি ভাল খান যদি আমি চাব পাৰো মানে অটমেটিকেলি বয়া কামটো আমি এ এৰি দিব পাৰিবি আৰু হা এইটো কাৰণে কিছুমান ল'ৰা ছোৱালীয়ে মানে চচিয়েল মিডিয়াৰ দ্বাৰি দি মানে এ অ' বেয়া কামটো এৰিছে আৰু ন। আৰু গেম খেলাতো কিছুমানে এৰছে এতিয়া। বেলেগ বেলেগ কাম কৰা হৈছে আৰু ন ইণ্টাৰনেট দি দাৰাদি। এতিয়া ক'প গিলি উম, আমাৰ। আহ নতুন প্ৰজন্ম গিলা। কিছুমান বহুত আধুনিক। আধুনিক, আধুনিক মানে আহ নিজা, নিজা। মানে কাম ওল কাম মানে ওলাইছে আৰু ইন্টাৰনেট দি দ্বাৰা আদি। এইটো মই গ'ম পাওঁ আৰু আৰু বাকীটো এনেকে ভালেই চলি আছো। এতিয়া লাগে আমাক দৈনিক জীৱনক ইটাৰ ইণ্টাৰনেট লাগে চ'ব টাইমতে ইণ্টাৰনেট লাগে। আজিকালি ইন্টাৰনেট নহ'লে আমি আহ চলব নোৱাৰো। নিচিনা হৈ গৈছে আৰু ন।
এইটোহে আৰু ভালকৈ চো কোনিবা মানে সেইটো ইউজ কৰে ভাল হ'ব আৰু। আৰু তো ইণ্টাৰনেটটো ফ্ৰী হয় এইটো মানে ভাবি। যদি আমি কৰবা লগা কামতটো এৰি এনে। ইণ্টাৰনেটত বহি থাকিলে মানে আমাৰ কিছুমান কামটো এৰি যাব আৰু পিছত বহুত কষ্ট পাব আমিয়ে তেনেকুৱা হৈ যায়।
উম, হয়।
উম, এনে
আপোনাৰ, আপোনাৰ, উম, আপোনাৰ, আপোনাৰ। অ' আপোনাৰ এ ইণ্টাৰনেট চলোৱা কিমান মান বছৰ হ'লে নাই।
এইটোতো আমি যেতিয়া সৰুতে কেইবছৰমান আছিল বাৰু মই ইণ্টাৰনেট চলোৱাটো। ক্লাছ এইটৰ ছেভেনৰ এইটৰ মানৰ। মানে যেতিয়া মই পঢ়ি আছিলোঁ। তেতিয়াৰ পৰা ইউজ কৰিছোঁ চাগে মই। অ' ক্লাছ
তেতিয়া ক্লাছ ছেভেন এইটত। অ' ক্লাছটো কৈছা তেতিয়ালৈকে মোটামুটি। চনতটো দুইহেজাৰ সাত, আঠ মান হ'ব ন।
টো হ'ব নেকি মানে মই মানে ক্লাছ এইট বা অ' এনেকুৱা আৰু সেইটো আপুনি।
মই ইণ্টাৰনেট চলোৱাটো হৈছে টু থাউজেণ্ড ছিক্সটিন।
টু থাউজেণ্ড ছিক্সটিন।
ছিক্সটিনৰ আগৰ পৰা চলাইছে, কিন্তু মই ছিক্সটিনকে মানে ধৰো আৰু ন।
মোৰো মোবাইল নাছিল তেতিয়া মানে। কিন্তু
উম। এনেই মনে মনেকে মোবাইল চাই থাকে আৰু ন।
হয়।
ঠিক আছে। আপোনাৰ লগত কথা পাতি ভাল লাগিল। আশা কৰোঁ আৰু পিছত কথা পাতিব পাৰিম।
হয়।
আৰু উম, আৰু আশা কৰোঁ। আপোনাৰ শৰীৰ বৰ্তমান ঠিকেই আছে? আৰু মই আপোনাক এটা কথা জনাম বুলি ভাবিছোঁ। এতিয়া গৰম দিন। খুব বেছি পানী খাই থাকিব আপুনি। পানী নাখালে মানে ডিহাইড্ৰেচন হোৱাৰ চেন-চানস থাকে। সেইটো কাৰণে মই আপোনাক আহ্বান জনালোঁ। এতিয়া কিমান টাইম আছে আপুনি চাব পাৰিব নেকি?
অ' এতিয়াতো আমাৰ টাইমটো শেষ হৈ গ'ল, পিছত কথা পাতিম আৰু। অ' দিয়া। ঠিকে আছে। অ' ধন্যবাদ।
পাতি দিয়া।